। কি কৰি আছা?
এ' আছিলো এনেই ভাত খুৱাই নাই তই খালি ভাত?
খালো বহুত ধুনীয়া কে খালো আঠতা আঠতা মানত।
অ' তাৰপৰা পথাৰৰ কাম কেনেকুৱা চলিছে?
পথাৰৰ কাম চলি আছে আৰু এনেকে যেনেকে চলিব লাগে।
অ' এতিয়া আজি যোৱা নাই নেকি?
ময় যোৱা নায় আজি আহিলেগে মাহঁতে আহিলে।
অ'।
আজি শুক্ৰবাৰ যে।
অ', আজি বজাৰ আছে নহয় আহিবি আহিবি নিকি তই?
অ' কি কৰিম আৰু চাব লাগিব যাবও পাৰু।
মোৰো যাব লগীয়া আছে বে মোৰ কাইলে এই কিবা শনি মন্দিৰত কিবা দিব লাগে।
অ'।
তাকে বস্তু কেইটামান আনিব লাগে কিবা কিবি ধেৰ যোগাৰ কৰিব লাগে নহয়।
অ', অ'।
তাকে যাম অলপ দেৰিকে আৰু ভাত পানী খাই মেলি। ৰ'দডাল যিহে উলিয়াইছে সেইখন।
নকবি আৰু
বৰষুণ চৰষুণ নাই। ৰাতিপুৱা সেই ৰাতিপুৱা সাতটাত উঠিছো অ' ৰ'দ টো চাইছো একদম বাৰটা বজা এটা বজা ৰ'দৰ নিচিনা লাগিছে। ডাইরেক্ট-ডাইরেক্ট মানে দুপৰীয়া হৈছে আৰু।
উম জেন দুপৰতে হে উঠিচো আৰু নে।
সচাকই।
আমাৰ এতিয়া কাৰেণ্ট গ'ল আৰু মানে গৰম ন।
তহতৰ কারেন্ট নাই?
কারেন্ট গল এতিয়া।
অ' কারেন্টৰ প্ৰব্লেমটো আছে সেফালে সেইটো এক্সট্ৰা।
ইনভাৰ্টাৰটো কেতিয়া ঠিক কৰিম ।
গৰমটোতো গৰমেই, কাৰেণতো এক্সট্ৰা, এক্সট্ৰা প্ৰব্লেম হৈ গল।
সাৰ প বৰশু দো নাথাকে বেছি গৰম হলে নাথাকে আৰু বৰষুণ দিলেও নাথাকে, বেছি গৰম দিনত নাথাকে।
উম অ' সেইটো, দুইফালে প্ৰব্লেম।
দেফালে পাবল
বৰষণ দিলে, বৰষণ দিলেও কাটিব ৰ'দ দিলে গৰম হৈছে বুলি কাটিব। এইব আৰু কণটো কি কবি আৰু।
কাল কাইণ্ড লিল আ মাল নে, চলাৰ নে? ই ইাত ন গা
মানে এই, নহ নহয়, পথাৰত লগৱো খন নহয়। ঘৰৰ ওপৰত লগোৱাখন যে
এইটো আমাৰ আজিকালি নলগাই আহি পুৰণা আছিলে পুৰণা থোৱা আছিলে।
চ'লাৰখন আজিকালি যে লগাই আছে যে, সেইবোৰ পি এম কিবা সেইবোৰ যে।
অ' সেইটো লগোৱা নাই।
অ'। সেইটো লগালে ভাল বুলি শুনিছো। গম দিনত জানো লাভ দিয়ে নিদিয়ে এতিয়া। অ'। কেনেখোন
ছ
তাৰপৰা আমাৰ এইকেইটাাই, এইকেইটাাই কি কৰি আছে?
বিে ই পৰচং কৰি আছা পৰচং কৰি আছা সি।
কি, কি কৰি আছে?
নিদ এয়া চাৰে নটা, নটাৰ পৰা তিনটা লেকে কৰে নেকি। ত
অ' সি কি ঘৰত নাই নি এতিয়া?
ঘোৰটে আছে।
অনলাইন কৰে?
অনলাইন কৰে।
অ'। কিহৰ, কি, কি সেইটো কি কচিং?
এই নিত, নিত, পি ডাব্লিউ।
তই পিডাব্লিউ কৈছে নি?
অ'।
ঠিকেই দ হ'ব, পাছত কৰিম আকো। অ'।